হেল হেল্ল'
হেলো।
অ কোৱা।
কি কৰিছা?
এই আছো দিয়া এনেই।
অ মইও এনেই বহি আছো। ভাত খালা?
ভাত খালো দিয়া।
অ বাকী খবৰ ভালেই?
ভালেই ভালেই তোমাৰ?
মোৰো ভালেই।
অ অ পিছে কি কৰা?
হা?
কি কৰা পিছে?
মই পঢ়ি আছো। তুমি?
এতিয়াতো চামাৰ ভেকেঞ্চি চলি আছে ন? ময়ো পঢ়ি আছো
আমাৰ-আমাৰ নহয়।
আমাৰ বন্ধ দিয়া নাই এইবাৰ।
অহ পিছে ঘূৰিব যোৱা নাই কতো?
নাই যোৱা যাম বুলি ভাবিহে আছো।
অ ক'ত?
তোমাৰ শ্বিলং যাওঁ নেকি।
অ
তাকে ভাবি আছো এই বিশ তাৰিখৰ পিছত যাম আৰু শ্বিলঙলৈ। তুমি?
আমাৰ ভাবিছো গোৱা যাও সেই বুলি।
গোৱা যাবা?
অ।
কিবা
তোমাৰ নহয় দুটা জেগাত ওলাইছে এটোৱে কিছুমানে কৈ আছে তোমাৰ লগৰ খিনিয়ে কৈ আছে গোৱা, আকৌ কিছুমানে কৈ আছে তোমাৰ আকৌ টাৱাং।
অ মানে গোৱা বা টাৱাঙৰ ভিতৰত কোনোবাতোত যাব আৰু মানে।
অ।
ঠিকে আছে।
ভাবি আছো ঠাণ্ডাত ঠাণ্ডা দিনতো এ গৰম দিনটো তোমাৰ ঠাণ্ডা জেগাটোতে যোৱাটো ভাল হ'ব।
অ এতিয়া টাৱাঙত যোৱা ভাল হ'ব।
উম।
টাৱাঙত গ'লে বিন্দাচ আৰু তুমি এতিয়া ঠাণ্ডা অনুভৱটো লৈ আহিব পাৰিবা।
উম। উম।
তাকে ভাবি আছোঁ আমিও শ্বিলং যাই চাওঁ তাৰপিছত শ্বিলঙৰ পৰা আহি আকৌ টাৱাং চাৱাং যাওঁ নেকি।
অ
যদি পাটিছি পাৰ্টনাৰ লাগে কবা যাম মইয়ো তোমালোকৰ লগত গোৱা।
অ হ'ব বাৰু দিম মেছেজ।
অ অ ঘৰত চবৰে ভালেই।
ভালে ভালে তোমাৰ?
কোন কোন আছে ঘৰত?
ঘৰত এ দাদা আছে, বৌ আছে। বাইদেউ আছিলে বাইদেউ বিয়া হলে আৰু তোমাৰ পাপা আছে।
হা
বাইদেউ, দাদা, বৌ, আৰু বৌৰ ল'ৰা ধুনু, তাৰপিছত আৰু তোমাৰ পাপা। তোমাৰ ন তোমাৰ বাবা
ওচৰত কোনোবা আছে নেকি?
ওচৰত মানে ইণ্টাৰ্নশ্বিপ কৰি আছে যে এই আছে কেইজনমান এনেই পগলা মানুহ হাঁহি আছে।
অ আৰু কোৱা।
এনেই ইহঁতে বেল বেলাই থাকে।
অ পঢ়া পাতি কেনেকে চলি আছে।
পঢ়া এতিয়া এডমিশ্যনে হোৱা নাই আমাৰ।
অ কিবা আকৌ পিছত পঢ়াৰ পিছত অ আকৌ পঢ়াৰ পিছত কিবা কৰিম বুলি ভাবিছানে?
বিজনেচ অ, মই আৰু গাহৰি ফাৰ্ম এখন খুলিম বুলি।
অ হে কোৱাচোন আইডিয়াটো শুনো।
হে আহ তুমি কিহৰ অ
এনেই কোৱাচোন বোলো শুনো।
মই ভাবিছো গাহৰি ফাৰ্ম এখন খুলিম নেকি।
অ তাকে আইডিয়াটো কোৱা বোলো শুনো।
তোমাক ভালকে ধৰি লোৱা তোমাৰ এটা জাগা লাগিব। এক্সটা তাৰপিছত। তাতে ধৰিলোৱা তুমি এনেতো আমাৰ সমাজতো পোঢ়িব নোৱাৰে না গাহৰি এতিয়া। টো ছেপাৰেট জেগা লাগিব।
অ
তাৰপিছত ফাউণ্ডিশ্যনটো মাৰি তলটো।
আহ অ
মাৰি তলটো পকা কৰি ধুনীয়াকে পানী এনেকা যাব পৰাকে এটা ৰাস্তা বনাই দিব লাগিব, চাফা কৰি থাকিব লাগিব যে।
তাৰ পিছত মানে বেলেগ বেলেগ জাতৰ গাহৰি দুটা দুটা আনিলে হৈ যাব।
অ অ
তাকে ভাবি আছোঁ, আকৌ মাছৰুমৰ খেতিটো কৰিব পাৰি। খানাটো তুমি ধৰি লোৱা কচু কচু সিজাব পাৰিবা, কচু তাৰপিছত তুমি তু'হগুৰি তাৰপিছত আকৌ
অ'।
যে লংঘৰ বিলাকৰ খানা পাই যে।
অ', অ'। অ' তোমাৰ দানা লাগিব গাড়ীত হ'ব কচুটো চাগে ওচৰে পজৰে আছেই। উম, হু'।
কচুতো আছেই, সেইকাৰণে কৰিম।
কোৱা আৰু তুমি? তুমি এনেই কি বিজনেছ কৰিম বুলি ভাবিছা?
মইতো একো ভবা নাই বাৰু বিজনেচৰ, মই তোমাৰ সে মাৰি আছো কি কয় এইটো চাকৰি এপ্লাই
চাকৰি কাৰণে, ঠিকেই আছে। মানে দুফালেও ভাবিব লাগে, এইফালে চাকৰি যদি নহয় তেতিয়া আৰু তুমি ধৰি লোৱা বিজনেছত আহি যাব, আৰু এটাত মাথা মাৰিলে নহ'ব।
দুফালে মানে তোমাৰ যোনটত এটাতে কৰিব লাগে তোমাৰ যোনটো ফকাচ কৰা তুমি সেইটোতে কৰিব লাগে একেবাৰে এবাৰতে।
অ' নহয় তোমাৰ যোনটোত ফকাচ আছিল সেইটো তুমি পুৰা জোৰ দিয়া। কিন্তু এক্সট্ৰাকে এটাত থ'ব লাগে আৰু। নহ'লে ধৰি লোৱা এটাতে থাকিলে কি কিছুমান সময়ত নহ'বও পাৰে না?
অ', অ'।
ভাগ্যও লাগিব চাকৰিৰ ধন খাবলৈ?
উম।
কোৱা আৰু? ভাত কিহৰ লগত খালা চব্জি?
ভাত তোমাৰ খোৱাই নাই।
অঁ ভাত খোৱাই নাই?
আ'হা'।
কিমানলৈকে পঢ়িলা নে পঢ়িয়ে আছা?
মই তোমাৰ পঢ়ি আছো।
অ', এইবাৰ কিমানত?
এবাৰ ছেকেণ্ড এবাৰ ছেকেণ্ড ইয়াৰ।
অ' এইবাৰ এক্সাম দিবা মানে?
উম।
ছটা বা লগত কি নিক
আৰু কোৱা?
তাকেই, তাৰ পিছত টাৱাঙত কেইটা যাম বুলি ভাবিছা ঘূৰিবলৈ?
তোমাৰ আছে পোন্ধৰটামান।
অ'।
এনেই তোমাৰ বাইক লৈতো যাব নোৱাৰি ন? বাইক লৈ তোমাৰ বেছি খৰচা হৈ যাব?
আমিতো ভ
বাইক লৈ গ'লে তোমাৰ অঁ বাইক লৈ গলে তোমাৰ বোলো- এটাৰে সাত হাজাৰ আঠ হাজাৰ মান পৰি যাব।
অঁ সেইটোতো পৰিব বাৰু, এনেই তুমি ধৰি লোৱা- গাড়ীখন ভুক কৰি বুক কৰি কিনে গ'লে পাবা পাৰিবা।
অঁ বায় বোৱাৰীখন বুক কৰিলে তোমাৰ পোন্ধৰ- শ ৱান চব মিলি কিনে।
গাড়ী বুক কৰি গৈছে। ছিলো টো আমাৰ গাওঁ-
হয়, কি কৈছ- অঁহ' অ'
সাত হাজাৰ নে আঠ হাজাৰ ল'লে বোলে। ইসেতে দাবি দিছে।
তেতিয়া তেতিয়াহ'লে তোমাৰ এটাৰে পৰি যাব। পোন্ধৰশয় এঘাৰ সিমানকে পৰিব আৰু।
অঁ পোন্ধৰশ- চৈধ্যশ এনেকে পৰিছে চাগে এজনত।
অঁ' যে আৰু কোৱা। ক'বাত গা চা ধুব যোৱা নাই গৰমত?
তাকেতো ইমান গৰম পৰিছে, ক'ত যাওঁ ক'ত নাযাওঁ লাগি গৈছে। ইমান গৰম কৰিছে বোলো ক'ত যাওঁ ক'ত নাযাওঁ লাগি গৈছে।
অ' চদাত তেভুদেঅ। উহ' নদী চদী পুখুৰী চুখুৰী নাই গা চা ধোৱা।
আমাৰ ইয়াত নদী আছে আমিও আহিছো ইয়াতো-
হাঁ।
এতিয়া যাম গা ধুমগৈ।
অঁ'
আহিছিলো যে ইন্টাৰশ্বিপ-
অঁ' নাজানেই মানে আম ওচতে ৰখি-
কোৱা আৰু হাঁ।
আৰ আৰুনো কি কম বোলো?
আৰু অলপ আছে আক-
আহি থাকক। এ আহিছো ৰখা এনেই ওলাই আছিলে।
নাই ইমানটোত কৰিলেও প পাৱ পায়।
অ গমা বল সেইটোৱে আৰু অলপ অলপ বেছি হয় না।
অ তেতিয়া মানে ছশ সাতশ হৈ যায় ন অহ অ কেতিয়াবা হৈ যায় আমাৰ অ মোৰ তোমাৰ ইমানকে নচলেই
অ মই দুদিনটো কথাই পতা নাই মানে এবাৰ এবাৰে পাতিছো চাগৈ যদি মইয়ো নাপাও তেনেকে
অ আৰু যেতিয়াই এনে মেছেজ যত যেতিয়াই এনে মেছেজ কৰে কোনোবা ফ্ৰী আছে নেকি ফ্ৰী আছে নেকি সেই তেতিয়া তোমাৰ কি সেইটো ক'বাত পঢ়ি থকা হয় কিবা টাইম বিজি থাকা ৰাতি সন্ধিয়া টাইমত কৰে
অ আৰু মোৰ নেটৱৰ্ক নাপায় দহটা এইফালে নটাৰ ইফালে হ'লে আৰু নেটৱৰ্ক নাপায় আৰু
অ যাম চিধা অক্টোবৰ নহে ছেপ্টেম্বৰ মানত সোমায় যাম
মোৰ হেৰি টাস্ক কামপ্লিট হৈ গ'ল মই নাই পাৰা সেইকাৰণে মই এতিয়া ফোন কৰিব কৈ আছো
যাব পাৰো
পুৰা ত্ৰিশটা হৈ গল
ত্ৰিছটা মোৰ তোমাৰ পোন্ধৰটা মান হৈছেহে চাগে এইটো সৈতে সোতৰটা মান হ'ব আৰু
তিনিটা হ'ল মানে কোনোবাটোত ছয় সাতটা মানত নেটৱৰ্কৰ প্ৰব্লেম দিলেতো তাত তোমাৰ নাইনটি থ্ৰী নাইনটি ফৰ এনেকে নম্বৰ গুচি গৈছে অকল
অ মোৰতো কে কিছুমানেতো নেটৱৰ্কত তোমাৰ কল কৰে কৰি কল কৰিব ক কল কৰো তাৰপিছত আকৌ নুঠাই যে
অ
কিন্তু মোৰতো জিৰ হৈ থাকে তেতিয়া
অ
এশ টকা খালি আছে
হ'ব দিয়া তেনে ন
অ অ দিয়া
অ
উ
এক